অ শুনিছা নাই এতিয়া?
অঁ শুনিছো অথনি ফোন কৰিছিলো, নেটৱৰ্কটো প্ৰব্লেম হৈ গ'ল কাট খাই গুচি গ'ল।
অঁ কাট খাই গুচি গ'ল। হয় হপাই।
উম মোৰ মানে বৰ দিগদাৰ কৰিবলৈ লৈছে নেটৱৰ্কটোৱয়ে।
অঁ, মই অথনি এইখিনিৰ পৰাই পাতিছিলো বাৰু বাই লগতো ধুনীয়াকে হেই কথা পাতিব পৰিলো।
অঁ, মোবাইলটো সেই নেট নেটৱৰ্ক নাইকিয়া হৈছে কিবা, লোড নোলোৱা হৈছে আকৌ বয়সো হৈছে ন মোবাইলটো।
অঁ।
তাৰপৰা ভা চাহ তাহ খালী?
অ' চাহ নাইখোৱা এনে এই আলহী এজনী আহিছিলে। পেহী এজনী আহিছিলে কথা পাতিলো তাতে মিঠাই কিবা এটা খালো।
অহ' চাহপাত টুকি হ'লে নে নাই?
মই এৰি দিছোঁ। নাই আছে আৰু কেইদিনমানৰ পিছত টুকিবলৈ হ'ব আৰু।
অ' নতুনকে আকৌ ওলাব নহয়।
অঁ নতুনকে ওলাই আছে।
এ বৰষুণ দিলে ঘন ঘন কে ওলাই হয় নাই?
বৰষুণ একেৰাহে বৰষুণ দি থাকিলেও বেয়া। হেৰি কিবা পোকে ধৰে, সেইকাৰণে এবাৰ বৰষুণ এবাৰ ৰ'দ তেনেকে দিলে ভাল আৰু।
অ' অঁ।
অঁ বেছিকে পানী হলে মানে বেয়া যে সেইবোৰ। এঢলীয়া জেগাত হোৱা বস্তুহে সেইবোৰ আৰু পাহাৰিয়া।
অঁ এনেও হেনো শুকান জেগা হে। উম উম।
শুকান জেগাহে খাল পানীতো লাগে আউ মাজে মাজে
লাগে এতিয়া তোতেল বাৰু কিমান কেজি মান চাহপাত সেইটোকা হ'ল
এহ ছিঙা হ'ল বহুত খিনিয়ে হ'ল
হিচাপে নাই চাগে
হিচাপে হিচাপতটো কৰি থোৱা আছে বা সেই উম দুই কুইণ্টেল নাহোৱা চাগে ডেৰ কুইণ্টেল মান হছে
অ মূলটো ওলাল নে ওলোৱা নাই
মুলটো না ওলোৱা নে এ ওলাছে চাগে জলাম দি ওলাব লাগে ওলাইছে চাগে আকৌ হেৰি হৈছে ক ওলাইছে ওলাতো আকৌ দৰব চৰবো কিনোতেনে সেইবিলাকতো গৈছে
এটকা দুটকা এটকা দুটকাকে ওলোৱা যে সেইকাৰণে হিচাপটো ইমান হোৱা নাই
অ আউ দৰৱবোৰ মানে হেই দৰব বোৰতো দাম ধেৰ যে
উম উ
এতিয়া পোক মৰা দৰৱ মাৰিব লাগে পোক মৰা দৰৱ মাৰিব লাগে তাৰপিছতে আকৌ বন মৱা দৰৱ মাৰিব লাগে ভিটামিন মাৰিব লাগে তিনটা দৰৱ সেই তিনিটা দৰৱ কিনোতে পো পোন্ধৰশ মান যায় উম
সেইমতে মানে খৰচো আছে লাভ যিমান
অ খৰচো আছে
কিমান দিনলৈকে আছে দিন হেৰিয় বাগানৰ হেৰিটো
এতিয়া ছিঙিবলে আৱ এইবছ
অঁ
এই বছৰ এই ঠাণ্ডা দিনত ধান কটা দিনলৈকে মাজে মাজে চিঙিবলে হৈয়ে থাকে আউ
নহয় নহয় সেতো কুৱা নাই নিজে কিমান দিনলে এগ্ৰিমেন্ত কৰা আছিলে
দুবছ এবছৰ এবছৰ নাই যোৱা
অ অ এই লাভ হ'বগে তেতিয়া উম
ওলাবগজনে লাগিছে ফুলাব ত লাগে
ওলাবগে ওলাবগে এ এতিয়া মানে সেইটো মুঠকে থব ল থব নোৱাই সেই কাৰণেহে নো নোলাই বস্তুটো গম পোৱা নাই
অ সেইটোয়ে
ওলাই যাবগে
ওলাবগে লাগে এইবাৰ আকৌ সেই অকমান খৰচো হব মই চিঙিব নোৱাও যে
অ আকৌ পাটৰ হেৰি ৰুৱনী কি কটা হাজিৰাটো আকৌ গুচি যাব নহয় অ
বা হাজিৰাটো যাবগে অ নহলে নিজে ছিঙিছিলো উম নিজে চিঙতেনে বাৰু নিজে পাওঁ পইচা কেইটা
কষ্ট হয় পাই কষ্ট নহয়নে কেনেকে চিঙি থাকিব পাৱ
কষ্ট হয় বহুতে কষ্ট হয় খালি এতিয়া হেই এ দিনৰ দিনতো ন এ এনেই থাকো চিঙি থাকো বুলি চিঙি থাকো আউ কষ্ট হলো আকৌ সেই পইচাটো লোকলে গুচি গ'লে বৰ বেয়া লাগে নহয়
অ আউ সেইটোৱে আউ হাজিয়া হাজিয়াও লৈ পেলানি আৰু হেৰিয়ে ফাং ফুং কয়ে
অ ফাং ফুং কৰে
উম
নতুন ক এতিয়া দুদিনত আমি সেইদিনাখন এতিয়া চছেভেন্টি চিক্স নিছো আমি ইতিয়ালৈ
অ
এ এ তেতিয়া ত পুৰা
বঙালীক দি লগালে ইমান নিচিঙে
অ বঙালী লগালে ইমান নিচিঙে নহয়
উম
বঙালীয়ে এদিনত হেই এজনীয়ে পোন্ধৰ কেজি মান হে চিঙিব এনেকুৱা
তাকেহে
অকমান কে থৈ গ'ল হেঁতেন আও তেতিয়া আকৌ বেছি চিঙিব লগীয়া হয়। চাৰিশ টকা উ কাহ হৈ আছে ভালকে ভাল নাই হোৱা।
অ এনে তুলসী চুলসী কে আদা আদা অকমান কে তেনেকে খাই থাকিবি।
অ তুলসী খালে ভাল
মাহত যাম বুলি কৈছে নি মাহত দেৰিকে যাব চাগে।
দেৰিকে যাব মই ভাবিছোঁ আমাৰ সেইফালে হৈ আছে যদি বনাই বনাই লম বুলি কৈছোঁ ৰুম প্ যে
অ ৰুমটো নে
উ নাই হোৱা যে আমাৰ সেইটো।
অ অ
বহলীয়া কৰি থৈ দিছে অলপ নাজান তেকে গ হা
আজৰি হোৱালে হবগে চাগে
অ এতিয়া মানে খেতি বাতি কৰিয়ে আজৰি হৈ পেলাই মানে ৰুম টো থিক থাক - কৰিম বুলি কৈছে সেইকাৰণে বোলো মাহঁতে ৰুমটো ঠিক ঠাক হ নহয় তাৰ
অ অ
ম
হেৰি কি বুলি কে হ এই মাহঁতে হেৰি কৰিছে নে অকমান গুৰুত্ব দিছে নে?
গুৰুত্ব দিছে বাৰু দিয়া টো আৰু এনেই বকি থাকে খালি। কাম চাম কৰিবলৈ পালে খালি সেই মাহ থাকিলে মানে অকমান কাম চাম কৰিবলৈ নাপাওঁ এখন খালি বকি বকি থাকে। এ অকমান বকিছো বকি বকি থাকে খালে কাম সম বৰে হে হৈছিল নে ম
অ এই বকা তলৰা যাৰ যিটো যাৰ যিটো নেচাৰ সেইটো থাকিবই আৰু
অ সেইটো থাকিবই খালি সেয়া এ ৰেহাই হৈছিলে এতিয়া কাহি বাতি চাহি পাতি বৰকে ধুবলৈ নাপাও হেৰি হলে মানে এতিয়া আকৌ মা মা যে এতিয়া ধবলৈ পাই আছো
অ ক'ত গ'ল মা?
এতিয়া সেই ভণ্টি হতৰ ঘৰত সকাম আছে যে বৃহস্পতিবাৰে তালৈ গ'ল ভণ্টি হেতৰ ঘৰত বৃহস্পতিৰবাৰে সকাম আছে তালে গ'ল
আহ অ অ
হেতৰ সেই শহু একটো নাইকিয়া হ'ল যে
অ তাকে হে।
তাৰ পিছত পাই অকণমান আকৌ ৰেহাই পাম আও।
অহ মায়ে হেৰি কৰিব।
নিদিয়ে।
তেতিয়া আকৌ যা জালিৰ লগত কৰিবই লাগিব নহয়।
এ
তাকে সেইটো উহ বাদ বাকী খেতিলে দিন আছে আও
খেতি আমাৰ দেওবাৰেলে ৰোৱা কথা কৈ আছে।
অহ সেই কি হাজিৰা চাজিৰা ৰোৱনী। ‌ৰো ৰোৱণী লগাব নে নে তই যাব নালাগে নহয়।
মই নাযাওঁ। ৰোৱনী লগাব।
অহ
বঙালী-বঙালী ৰোৱনি মাতিছে।
অহ
তাৰপিছতে আকৌ ওচৰ। হাজিৰা নিচিনাকে এনেকে ৰুই দিয়েহি নহয়। তাকে আ জা তা ঘৰলে যোৱা হয়, সেইবোৰে ৰুই দিবহি। সেইনাখনি বাইদেউ এক ঘৰলৈ গৈছে সেই ঘৰ ৰোবহি।
মা হঁতে এইবাৰ নালাগে বুলি কৈছে।
নালাগে বুলি হেতি কওক নকও মই নাযাওঁ ন এতিয়া একো নাই কোৱা সেইবোৰ বিষয়ে এনেও নাযাওঁ এজনীও নাই যাওঁ নহয় আজিলেকে। তেনেকুৱা অহা পৰা কত যাব। া এতিয়া আমাৰ ঘৰ খাওতে নেই ঘৰ খাওঁতেনে চ চাপই চাপই নাহাহিবি থিয় হৈ হৈ হাঁহি থাকিবলৈ কৈছে। মই সেইবোৰ লৈ থাকিলে নিদিয়ে ৰোৱলে মোক সি।
অহ সেইটোৱে নালাগে যাব।
কাঁহী, বাতি ধুবলৈও কৈছে। পীড়া তিনিখন দুখন তিনিখন লৈ ল'বি বুলি কৈছে চাপই চাপই।
চাপই চাপই কাঁহী, বাটিও ধুব নালাগে কৈছে।
সেই মেইন আনৰ কথা বাদ দে, মেইন মানুহটো কেয়াৰটোহে আচল কথা।
এ
তাৰমানে কি? আমোকটো কওঁতে তই ৰিক্স আউট কৰিবি সেই কথাষাৰে ঢেৰি।
উম সেইটোৱে। উম একেৰাহে কৈয়ে থাকে মানে।
অহ লাগিলে কামটো তইয়ে কৰ, কিন্তু সেই কথাষাৰেই ভাল লাগে।
উম। একেৰাহে সি মনত পেলাই থাকে কিবা এটা কৰিব ধৰোঁতে আৰু এইটো কোনে এনেকে। এইটো এনেকে কৰিবি ষ্ট্ৰক কৰোঁতে ফিট হৈ আহিবি। এই বহাগতে ফিট হৈ আহিবি এনেকে কয় তেনেকে।
এ নবৌয়েহতক কেনেকে সেই। কয় দেখিছে নহয় সি।
উম উম।
জানিব কেলে নাজান নিব? আগতকে অকমান হেৰি হ'ল ন? হ'ল নাই বাৰু।
কোন? মানুহটো
অহ।
মানুহটো ঠিকেই আগৰ পৰাই ঠিকেই এনেই খংটোহে তাৰ অলপতে বেছি ভা
অঁ, হ'লেও সেইটোতকে সেইটো আগতকে অকণমান কমিলে নেকি?
টাইমটো এতিয়া এটেণ্ডে নকৰে বোলো।
হাঁ।
এতিয়া মোক খঙে নকৰে।
নকৰে?
উমহোঁ।
এতিয়া খং-ৰাগ কৰিলে বেয়া বুলি ক'বও লাগে।
অ নাই এতিয়া খং নকৰে। এ মানে মোক খং- চং নকৰে বেলেগক কৰে যদি নেজানো। মোক মানে এতিয়ালৈকে এতিয়া একো খঙে নকৰে।
অঁ। জানে বুজি যাব। ওচৰ কোনোবাই কয়ও নহয় এইও চাগে ওচৰৰ কোনোবা মানুহে এ তই আমাক খং-ৰাগ কিবা-কিবি সেইবোৰ নকৰিবি বুলি।
তেঁও মোক কয় কিছুমানে। তাৰপিছতে এইফালে মোৰ আমাৰ ঘৰৰ ওচৰতে ননন্দ এজনী এই জোৱাই এটা যে মেডিকেললে যে আমাক লৈ গৈছিলে। সিও সেইদিনাখনি কালি কৈ পঠিয়াইছে হেনো, উম তাক কাম-চাম কৰিব নিদিবি, চাউল জাৰিব নিদিবি কৈছে। সেই চাপৰি কৰা কাৰণে একো কৰিবলে নোৱাৰে বুলি কৈছে আও সেইবোৰ।
অঁ, অঁ চাউল একদম জাৰিব নালাগে জাৰিছ জানোঁ?
অ' নাই যোৱা। নাই যোৱা নাযাওঁ।
ভালকে থাকিবি, ৰিক্সত থাকিবি মানে?
তেম তেতিয়া পৰা জৰাই নাই চাউল। কোনো নাই জৰা নহয় মম মই আহ আ তাত্কে আগতে এখিনিকে জাৰি থৈ দিলোঁ। তাৰপিছত তাৰপিছৰ পৰা নাই জৰা, নাই জৰা উম, তাৰপৰা এ লা লাগিলে এখৰা এখৰাকে মই জাৰি জাৰিয়ে বনাই থাকিলো মই নাজাৰিলোৱে।
অঁ।
এই সেইটো নিজেও বাইদেউ এখৰা এখৰাকে জাৰি জাৰি বনাই থাকে। মও এখৰা এখৰাকে জাৰি জাৰি বনাই থাকিলোঁ। মই নেজাৰিলোৱে তাৰপিছতে যেতিয়া টেষ্ট কৰি পেলাই লৈছো আও তাৰ তেতিয়াটো এনেইও নেযাওঁ। তাৰপিছতে জাৰিলো আও নিজে। তে মাই জাৰিলে।
অঁ, তোৰ জাৰিবলে দৰকাৰ নাই, নেজাৰিবি মই কৈছোঁ।
জাৰোৱে।
এইকেইদিন ৰিক্সত থাকিলে মানে পাঁচ মাহমানৰ পৰা ইমান কথা নাই আৰু।
উম, উম।
তোমাৰ ৰিক্সত থাকিবি।
উম।
বা--বাকী কি হেৰি ক'ত আছনো তই এতিয়া?
এই পদুলিতে আছোঁ। পদুলিও নহয়, গেটৰ ভিতৰতে আৰু।
অঁ, অঁ।
দীঘল দীঘল ধুন্দুলীটো বেয়া হেনো মিঠা মিঠা লাগে মুখ ল'ৰা কি কৰিছে?
আঁ
ল'ৰা কি কৰিছে?
ল'ৰাই খেলি আছে হেৰি উম নিবিৰ আছে, খেলি আছে লগৰ এটা।
অ', অ', অ',
হ'ল আৰু তাপা সিহঁতকো পঠিয়াওগৈ আৰু।
অ' অ' পঠিয়া হল সন্ধিয়া হল হ'ব দে অ'।